হেল্ল'? হয় শুনিছেনে আপুনি?
অ শুনি আছো।
হয় হয়, কি খবৰ আপোনাৰ?
মোৰ ভাল আৰু আপোনাৰ?
মোৰো ভালে দিয়ক।
অ, মই একো কৰা নাই জাষ্ট এনে বহি আছিলো।
অঁ আচ্ছা আচ্ছা, ঠিক আছে আমি কি বিষয়ত কথা পাতিব পাৰোঁ আজি?
উ - উম, পৰ্যটনৰ বিষয়ে কথা পাতিব পাৰিব।
হয় কওকচোন কিবা?
অ অ। পৰ্যটন মানে হও আহ আমি এঠাইৰ পৰা আনঠাইলৈ ভ্ৰমণ বা যি কোনো এটা কাৰ্যক
হয়, হয় হয় হয় হয়। আৰু আপুনি কেনেকৈ কিবা এ মানে হেৰি কৰিছেনে এক্সপিৰিয়েঞ্চ কৰিছে বা তেনেকুৱা আপুনি কি কৰিলে? টো বিষয়ে কওঁকচোন অলপ।
পৰ্যটনৰ বিষয়ত হয়নে?
হয় হয়।
অ', পৰ্যটনৰ বিষয়ে মানে ম-মই পৰ্যটন কৰি ভাল পাওঁ বাৰু আৰু মোক বেছিকে পৰজনত মোক এইটো নেচাৰেল বস্তুবিলাক বেছিকে ভাল লাগে, মোক য'ত পানী নদ, নদী, দিপবিলাক সেই বস্তু বিলাক মোক পৰ্যটনত যদি মোৰ পৰ্যটনত যদি সেইবিলাক জাগা হয়, তেন্তে মোক বহুত ভাল লাগে বাৰু।
হয় হয়, আৰু সেইটো মানে আমাৰ লাইফতো আমাৰ মানে লাইফ জীৱনতো এটা বহুত মানে ভাল প্ৰভাৱো পেলায়। মানে তেনেকুৱাবোৰ ঠাইবোৰত গ'লে আমি মনটোও শান্তি পাও হয় নে নাই?
হয় হয় হয়, অ', আপুনি পৰযন কৰি ভাল পায় নে?
অ হয় হয়, মানে নিশ্চয় ভাল পাওঁ মানে অলপতে আমি মই মানে এতিয়া যিহেতু গ্ৰীষ্ম কাল মানে বন্ধ চলি আছে।
হয়।
মানে গৰমৰ বন্ধ চলি আছে তাত মাই-মই অলপতে গৈ আহিলোঁ তেনেকুৱা নেচাৰেল ঠাইডবোৰত।
হয় হয়।
হয়, আপুনি গ'লেনে ক'ৰবাত?
বৰ্ত তমানতো যোৱা নাই বাৰু।
হয়।
যাব-যাম আৰু যিহেতু গৰম বন্ধযে দিছে এতিয়া ত' এতিয়া যাব পাৰিম বাৰু যাম বাৰু এতিয়া
হয় হয়।
হয় হয়, মই এটা ষ্টুডেণ্ট, অ', হয় আপুনি?
হেল্ল'।
আপুনি ষ্টুডেণ্ট
হয় হয়, হয় হয়, ময়ো ষ্টুডেণ্টে হয়। এই অলপটে বন্ বন্ধ দিলে ন গৰমৰ বন্ধ দিলে।
হয় হয়। অ', আপুনি যি বন্ধ দিছে অ', ক'ব চোন
হয় মানে অলপত মানে এতিয়া, হয় হয়, মানে আপুনি কেতিয়াবা মানে আগত যিহেতু স্কুলত লাইফট আছিলে, তেতিয়া ক'ত ক'ত তেনেকে ভ্ৰমণ কৰিলে বা মানে তেনেকে ক'ত ক'ত গ'লে কওকচোন অলপ।
অ', হয় হয়, মই যেতিয়া স্কুলত আহিছো থাকছিলো তেতিয়া মই ভ্ৰমণ কৰিছোঁ বাৰু টিচাৰ ফ্ৰেডছৰ লগত মানে লগৰ লগত। অ', মই একবাৰ আমি তেজপুৰলৈ গৈছোঁ মানে আমি যে স্কুলৰ পৰা হয় না ইমান দূৰ তোলৈ নাযায় বাৰু। মানে ওচৰে পাজৰে লৈ যায়, হয় হয়। ৰিক্সো থাকে সেইকাৰণে মানে ওচৰে পছৰে লৈ যায় আৰু। সেই সেই সময়ত আমাক একবাৰ বগা মাটি যে ইমান ওচৰত আছে আমাৰ তাতে লৈ গৈছিল আৰু একবাৰ অ তেজপুৰলৈ গৈ লৈ গৈছিল আৰু গুৱাহাটীলৈ দুই তিনিবাৰ লৈ গৈছে। যে ত কাজিৰঙা মিউজিয়াম ফেমাচ প্লেচ কেইটাত হয় মই সেইদিনা এইখিনি জেগাত মই যেতিয়া মই স্কুলত আছিলো সেইবিলাক জেগাত মই যায় পাইছিলো মানে যে তে স্কুলত পাইছিলো আৰু আপুনি স্কুলত হয় হয় ক'বচোন বঙামাটি
হয় বগা মাটি ঠাই খিনিতো বৰে ধুনীয়া হয় মানে বহুত ফেমাছে হয় হয়
হয় হয় অ আপুনি কেতিয়াবা বগা আছে
নাই মই যাই পোৱা নাই বাট মই আশা কৰো যে মই কে কেতিয়াবা যাম তাত মানে বহুত মানে শুনিছো চ' বা মানে ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বহুত ধুনীয়া হয় ঠাইখিনি
হয় হয় অহ ধুনীয়া হয় বাৰু তাতে মানে অহ অ' পানী দং কেইটা আছে আৰু।
হয় হয় আৰু দেখা পোৱা যায় যে ঠাণ্ডাৰ দিনততো প্ৰায় মানুহবোৰে পিকনিক কৰিব যায় তাত ন।
অ'।
হয়
আৰু আপুনি মানে এতিয়া যি প্ৰেজে, এতিয়া যি আপুনি কৈছে মই, ছুটিত ভ্ৰমণ কৰিবলৈ কৈছো কোনটো জাগাত গৈছে।
মই অলপতে হেৰিত গ'লো শ্বিলং পিনে গ'লো।
হয়, হয়।
হয় তাত মানে বুলষ্ট্ৰেক বুলি যে ঠাইতটো আছে।
হয়,
হয় হয় সেইটো চাইত গলো আৰু তেনেকে বিশেষকে যোৱা নাই মানে এতিয়া জাজ বন্ধ আৰু মানে ভাবিছো আৰু মানে এটা উওম চেক বুলি জেগা আছে তাতো যাম বুলি ভাবি আছো।
অ'
অ তেনেকে আৰু চাও ক'ত ক'ত মিলাব যিহেতু এমাহ বন্ধ হয় মানে বহুখিনি ঠাই ইচ্ছা কৰিলে ভ্ৰমণ কৰিব পাৰি তেনেকে।
অ' যাব পাৰিব লাগিব।
হয়, হয়।
অ' আৰু তেনেকে মানে, সেইটো মানে, এটা মানে এজন ব্যক্তি যেতিয়া ভ্ৰমণ কৰে বেলেগ বেলেগ ঠাইত যায় তেতিয়া সিহঁত মানে মাইণ্ড টোও ভালে থাকে বা পজিটিভ যিটো এনাৰ্জি হয় সেইটো দিয়ে চাবকে ন আৰু বহুখিনি বস্তু শিকিবলৈ পায় বা মানে এনেই থাকে যে মানে যিবোৰ মানুহে তেনেকে ভ্ৰমণ শ্ৰমণ নকৰে সিহঁতে মানে সৰু সৰু কথা বোৰতে তেনেকে ধৰি থাকে বাট যেতিয়া এজন ব্যক্তি ভ্ৰমণ কৰিব ধৰে বা বেলেগ বেলেগ ঠাইত তেনেকে যায়। তেতিয়া সি মানে মানুহজন মানে চবখিনি মানুহৰ লগত কেনেকে চলিব লাগে কেনেকে মিলিব লাগে জানি যায় আৰু। তেতিয়া মানে সৰু সৰু কথাত ধৰি নাথাকে সিহঁতে হয় নে নাই।
হয় হয়।
হয় আৰু আপুনি কি ভাবে মানে মানে সেইটো আমাৰ জীৱনত। কি ইম্পেক্ট দিয়ে তেনেকৈ কি ভাবে আপুনি।
মইও সেইটোৱে ভাবো যে আমি যেতিয়া আমি যি বস্তু নাজানো মানে আমি যি বস্তু কিতাপত। পঢ়িছো যিবিলাক বস্তু আমি কিতাপত পঢ়িছো সেইটো জেগাত সেইটো আছে বুলি আমি এইটো ৰিয়েল লাইফত দেখা পাওঁ যেতিয়া আমি নিজৰ চকুৰে দেখো তেতিয়া আমি বুজিবলৈ বেছিকে মানে সহজ হয় আৰু। মানে আমি জ্ঞানতটো বেছিকৈ আহৰণ কৰিব পাৰো আৰু যেতিয়া আমি। ভিজুৱেলাইজ কৰোঁ।
হয়, হয়, হয় আৰু সেইটো বস্তু আৰু। হয় আৰু সেইটো বস্তু কি হয়, হয়, হয়।
অ।
আৰু সেইটো বস্তু কেতিয়াও পাহাৰী নাযাওঁ আৰু পুৰা ভৱিষ্যত মানে জীৱনৰ গোটেই জীৱন। ত আৰু মনতে ৰৈ যায় ন।
হয় হয় আমি এইটো বস্তু কেতিয়াও মানে পাহৰিব নোৱাৰিম আৰু। যেতিয়া যি বস্তু আমি চকুৰে দেখিছো।
হয় আপোনাৰ চাউণ্ডটো অলপ অহা নাই মানে ভালকে অহা নাই। হেল্লো।
এতিয়া আহিছে।
অ' হেল্লো', হয়, হয়।
হেল্লো' অ'।
হেল্লো' শুনিছেনে।
অ' শুনি আছো।
হেল্লো' অঁ অঁ অঁ দিয়ক আহিছে এইবাৰ চাউণ্ডটো।
অ। অ।
আৰু পিছত আপুনি কওকচোন আপুনি মানে উম ফেমিলিৰ লগত যাই ভাল পায় নে বন্ধু বান্ধৱী, কাৰ লগত যাই ভাল পায় ক'ৰবাত এনেকে গ'লে।
মই বেছিকে মানে। মই বিৰাট ভাল পাওঁ বাৰু।
হয় হয়।
মানে ফ্ৰেণ্ডছৰ লগত মেটছ হয় আমাৰ ভাইভছবিলাক।
হয়, হয়, হয়, হয়, হয়।
আপুনি ফ্ৰেণ্ডছৰ লগত যাই ভাল পায় ন ফেমিলিৰ লগত।
ফেমিলিৰ লগত মানে ঠাইৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানে কিছু উম কৰ'বাত থান চানত গ'লে মানে তেনেকুৱা যিটো। মই অলপতে নগাঁওৰ যিখন বৰদোৱা থানখন আছে। সেইখনতো গৈ আহিলো ত তেনেকুৱা জোগাত মই মানে পৰিবাৰৰ লগত। তই বেছি ভাল পাওঁ আৰু যিবোৰ মানে অলপ এ পাহাৰীয়া জেগা হয় যিবোৰ মানে যাত। য'ত ফেমিলিবোৰ সিহঁতে কষ্ট পায় ন অলপ মানে বয়সীয়া হয়। সিহঁতে উঠিব নোৱাৰে পাহাৰ চাহাৰ বোৰত সেইবোৰ ঠাইত। উম, মানে বন্ধু বাৰ্তাৰ লগত যাই বেছি ভাল পাওঁ তেনেকুৱা আৰু।
হয়, হয়।
হয়। আৰু আপুনি কি ভাবে মানে ভৱিষ্যতত ক'ত যাব আপোনাৰ মন আছে?
অ', মই
হেল্ল'?